অঁহ', কি কৰি আছা?
এ অলপ মানে বহি আছো, তুমি কি কৰি আছা?
অঁহ', হয় নেকি মই অলপ খোজকাঢ়ি আছো মানে অলপ ভাত খালো এতিয়া ভাত খাই কিনে অলপ খোজ কঢ়ি আছোঁ। নহ'লে শুলে ভাত খাই কিনে পতকে শুই গলে মানে সেই পেটটো বিষাই। আৰু সেনেকুৱা শকত হয় ন মানুহ বিলাকে সেনেকুৱা খাই কিনেও শুই গলে মানে শকত হয়। সেইকাৰণে মই অলপ খোজকাঢ়ি আছোঁ।
অঁহ। অঁ', তেনে কেতিয়াবা খোজকাঢ়ো আৰু আজি মানে খোজকাঢ়া নাই ঘৰতে আছোঁ।
অ', হয় নেকি, এই খোজকাঢ়া মানে ভাত খাই কিনে খোজ কঢ়া নে এনে খোজকাঢ়া?
এনেই খোজ কাঢ়ো কেতিয়াবা এনে ভাত খাইকে খোজ নকৰো আৰু।
এই ৰাতিৰটো খানাটো মানে সেই ভাতটো খালে অলপো পেটটো মানে সে লাগি থাকে মানে। মানে বহুত কিবা হেৰি হৈ গ'ল নিচিনা লাগি থাকে, সেইকাৰণে অলপ খোজ কাঢ়ি কিনে আৰু ভাল লাগি থাকে। টোপনিও ভাল আহে সেইকাৰণে অলপ খোজকাঢ়ো আৰু ভাত খোৱাৰ পিছত। এনেই তোমালোকে কেইটাত খোৱা ভাত?
আহ', আমাৰ ভাত খোৱাত তোমাৰ দছটা চাৰে দছটা হৈ যায় আৰু। কেতিয়াবা জলদিকেও খাওঁ, কেতিয়াবা দেৰিকেও খাওঁ, সেইয়াই আৰু।
খাই খাই দিও আৰু, মই খালো এতিয়া এইমাত্ৰ খাল- খাই কিনে উঠিলো। নটা মনত খালো, এতিয়া মানে মাহতে খায়ে আছে, মই খাই উঠিলো আৰু। আমাৰ মানে নটা মানতে খোৱা হয় আৰু, এ নহ'লে খোৱাতটো মানে দশটা মান শুই-শুই যাওঁ যে সেইকাৰণে।
হয়, জল্দিকে খোৱা মানে তোমালোকে? অ', মোকো মানে দশটা চাৰে দশটাৰ পিছততো মই থাকিবই নোৱাৰো ইমান মানে চকু- তকু ৰঙা হৈ দিয়ে। আৰু সময়-শুবয়ে লাগে আৰু তেনেকুৱা টোপনি।
কেতিবা তোমাৰ সেই মানে টোপনি ধৰা তেতিয়া এনে কেতিয়াবা এনে হয় ন, তোমাৰ সপোন আহে এনেকুৱা হয় নে?
সপোনতটো ডেইলি, ডেইলি সপোন দেখো মই, কিবা- কিবি দেখি থাকো অ', সপোনতটো মানে ডেইলি দেখো।
তাকে তোমাৰ সপোনটো মানে ৰাতিপুৱা যেতিয়া উঠা মনত থাকে নে?
অ', কিছুমান মানে ৰাতিপুৱা সময়ত দেখা সপোনবোৰ মনত থাকে আৰু এনেই ৰাতি শুতে দেখা সপোনবোৰ মনত নাথাকে আৰু।
অ', - অ', হয় নেকি, মোৰো এনেকুৱা হয় মানে মানে মই যেনেকে দশটা মানত শুওঁ ন মানে শুলে বাৰটালৈকে মানে মই এটা কিবা সপোন দেখিলো, বাৰটাত মানে উঠি দিওঁ। উঠাৰ পিছত মানে-মানে সাৰ পাওঁ ন বাৰটা মানত, সাৰ পাই কিনে আকৌ মানে এনেকুৱা লাগে যে কি সপোন দেখিলো বুলি! সেইটো মানে ভাবো এবাৰ। আকৌ শুই দিওঁ, আকৌ এনে মানে দেখো আৰু আকৌ মানে ৰাতি ৰাতিটো, আকৌ ৰাতিপুৱা মনত পৰে আৰু। সেনেকুৱা হয়, আৰু তুমি যিমান সোবাই কেতিয়াবা এনে দিনতো সপোন দেখো, তুমি দেখা নে দিনত শুই কিনে?
অ', শুলে মানে সপোন দেখা পোৱা যায় আৰু।
অ', আৰু কিবা-কিবি যেনেকুৱা ৰাতি এইটো কেনেকুৱা সপোন দেখো জানানে? দিনটো মানে পুৰা খোচ- কাঁঢ়িলো খোজ কাঁঢ়িলো বহুত মানে কাম কিবা কিবি কৰিলো আৰু ৰাতি শুলো ন- তোমাৰ সেই এনেকুৱা সপোন দেখো ন সেইটো পুৰা ভাল টোপনি আহে হাঁ- কিন্তু, তোমাৰ সপোন বিলাক মানে কিবা- কিবি, কিবা কিবি এইটো বুজিয়ে নাপায় সেনেকুৱা হয়। এনেকুৱা হয়নে তোমাৰ লগত?
অঁ' তেনেকুৱা হয় মানে কিবা -কিবি উল্টা- ফুল্টা দেখিবলৈ পোৱা যায় সপোনত মানে। কেতিয়াবা ক' জেগা কেতিয়াবা ক'ত- মানে কেতিয়াবা খত যাওঁতে যাওঁতে ক'ৰবাত যাই পাওঁ হয় সেনেকুৱা হয়।
মানুহৰ মানে এইটো মানে চেহেৰাটো দেখা পোৱা যায় আৰু এবাৰ লগ‌ কো এই- এবাৰ লগ ধৰা মানুহবোৰৰ চেহেৰাটো দেখা যায় পতকে এনেকুৱাও হয়। কেতিয়াবা, হয়নে তোমাৰ লগত?
অঁহ বন্ধ হয় অসম- সপোনত বহুত বস্তু বোৰ দেখা দেখা পাওঁ আৰু।
অঁ হয়। সেইটোয়ে মানে কি এনে কি কি দেখা মানে কি তোমাৰ পাচতৰ সপোন দেখ- কাৰণে মানে ফিউচাৰত হোৱা সপোন দেখা নে প্ৰেজেন্টত চলা সপোনটো দেখা?
পাষ্ট হব একো দেখাই নাপাওঁ তেনেকুৱা। সপোন দেখো আৰু কবাত গৈ আছো, কিবা কাম কৰি আছো।
যত যেনেকুৱা- ফিউচাৰত বিয়া হ'ল মানে মানে বিয়া হোৱা সপ- পোন দেখে বিয়া হৈ আছে মানে অঁ' সেনেকুৱা মানে হয়- কিছুমান মোৰ কেতিয়াবা এনেকুৱা হয় ন মোৰ লগত মই ক এই পাষ্টৰ সপোন দেখো- পাষ্টত মই যেনেকৈ স্কুলত গৈছিলো এ কলেজত গৈছিলো সেনেকুৱা সপোনবোৰ মই দেখো মানে আৰু কিত- কেতিয়াবা হয় যে ফিউচাৰৰ সপোন দেখো যে মোৰ বিয়া হৈ গ'ল, আৰু কেতিয়াবা এনেকুৱা দেখো মোৰ বুঢ়ী হ- হলো আৰু মই কাৰোবাৰ জাগাত মানে জব কৰি আছো এনেকুৱা মানে কিবা কিবি- কে দেখো আৰু ফিউচাৰ পাষ্ট তেনেকুৱা দেখো আৰু সপোনটো।
অঁ' এনেকুৱা দেখা যায়, কিন্তু মই বেছিভাগ কাম কৰি থকাই দেখা পাওঁ সপোনত।
হয় নেকি, মানে কেনেকুৱা কাম কৰি থকা, যেনে তুমি প্ৰেজেন্টত কৰা হেৰি সেইবোৰ দেখা।
অঁ' কিবা কিবি কাবাৰ লগত কথা পাতি থকা নহ'লে কৰ'বাত যায় যাবলে ৰেডি হোৱা।
অঁ' অঁ' হয় আৰু এনেই অচিনাকি মানুহৰ এ এইটো- চেহেৰাটো দেখা পোৱা নে?
উম' কেতিয়াবা দেখা যায়, এনেকুৱাও হৈ যায় কেতিয়াবা। অচিনিকা মানুহৰ চেহেৰাটো দেখিবলৈ পোৱা যায় আৰু সপোনত।
অঁ' অঁ' মানে কেতিয়াও দেখা নাই সেইটো মানুহ পতককে দেখা যায় আৰু- তেতিয়া উঠি কিনে এটা ভাব এটা- মানে এইটো আহে আৰু ভাবটো আহে যে এই কাক দেখা পালো সেইটো মানুহটো মানে- কেতিয়াও দেখাই নাই সপোনত কেনেকে দেখা পালো এনেকুৱা লাগে ন' মানে এনেকুৱা হয়- ৰাস্তাতে খুজ কাঢ়ো বহুত মানে আমিতো বাহিৰত যাওঁ ন বহুত মানুহ বিলাকো দেখ- খো বাছত দেখো ৰাস্তাত দেখো এনেকুৱা চাই মানে মোৰ মতে চাগে সিহঁত- তৰে কিবা এইটো চেহেৰাটো আহি যায়। থাকে আমাৰ আমাৰ সেইটোত সপোনত এনেকুৱা হ'বও পাৰে। উম'
সিহতৰ মানে ৰাস্তাৰ পৰা কিবা কিবা মানে মনত ভাৱনা বোৰ থাকে ন আমাৰ বহুত- ভাৱনাবোৰ থাকে সেয়া- পৰা আমাৰ অঁ কিবা এটা ছবি বনাই দিয়া আৰু খুব- আমি সপোন কেনেকা দেখো সেইটোও গম নাপাওঁ জানানে আমি আজিকালি মানে কালাৰ দেখা পাওঁ, কি এনেকুৱা ধৰণৰ এইটোও মনত থাকে, খালি আমি দেখো আৰু
অ' হয় হেইটোতো হয় আৰু কি তোমাৰ মানে জীৱ-জন্তু দেখা পাওঁ, তৰপা মানে গাড়ী দেখো ঘৰ দেখা পাওঁ আৰু এই কৰবাত যোৱা জাগাবোৰ বোৰ দেখা পাওঁ, ত' সেইটো জেগাবোৰ মানে কি কেতিয়াও দেখা নাই, সেনেকুৱা জাগাবোৰো দেখা পায় ন
উম, সেইটো হয় আমাৰ এটা মনৰ ভাৱনা হয় হ'ব পাৰে, উম আমি যিহেতু
অ' আৰু কি কেতিয়াবা মানে কিবা হোৱাৰ আগতো, সেইটো কিছুমানো সেনেকুৱা সপোন আহে ন, কিবা মানে কিবা এ কিবা এটা ঘটনা হওক হ-হোৱাৰ আগতো কিবা এটা সপোন আহি যায় সপোনত দেখা পায়, সেনেকুৱাও হয় কিছুমানৰ ন, সেইকাৰণে মানে মানে সপোন চালো কেতিয়াবা কিছুমানেটো ভাল ভাল স-সপোন চাই ন, সিহঁত টো মানে, ভাল লাগে আৰু সপোনতটো ভাল চোৱাটো আৰু কেতিয়াবা কেতিয়া কিছুমানে বেয়া সপোনো দেখা পায়, সেই দেখা পালে আৰু চিন্তা ভাব হয়, হয় আৰু।
হয়, হয়।
উম তাক কে মোৰো সেনেকুৱা হয় আৰু, মই কেতিয়াবা ভাল সপোন দেখিলে বহুত ভাল লাগি যায় মনতো বহুত ভাল লাগে, সেইটো দিনটো বহুত ভাল যায় আৰু ভাল সপোন দেখিলে, আৰু কেতিয়াবা বেয়া সপোন দেখি দেখিলে আৰু দিনটো বেয়াও হয় যায় আৰু এনেকা মনতো মাৰি থাকো আৰু কিবা-কিবি ভাবি থাকো, সেনে কুৱা হৈ যায় আৰু কেতিয়াবা যে কিবা-কিবি সপোন দেখি কিনে পাহৰিয়ে যাওঁ। উম, তুমি এনে কেতিয়াবা সপোন দেখি কাৰোবাক এনে শ্বেয়াৰ কৰি পাইছা নে?
অ' মই কৰো ইয়াতে ফেমিলিৰ লগত কেতিয়াবা শ্বেয়াৰ কৰা যায়, স পোণবোৰ তেনেকুৱা হয়। কিছুমান ফ্ৰেণ্ডৰ লগত, এ যেনেকুৱা তোক দেখা পাইছিলো, সপোনত এনেকুৱা পোৱা যায় আৰু এনেকুৱা ক'লে মানে অলপ ভালো লাগে। এ সিও মানে মোক সপোনত দেখিছিলে, তুমি এনেক ফ্ৰেণ্ড বা বন্ধু-বান্ধৱীক দেখিবলৈ
উম, উম, হয়, হয় মই দেখো, সিহঁতকো দেখো মানে কেতিয়াবা বা দেখিলে ভাল লাগে আৰু কেতিয়াবা এনে মানে অ' এবাৰ দেখি-দেখা পাইছোহি, সেইটো মানুহক মানে কেতিয়া মানে ক কথাও পাতা নাই, সিহঁত মানে সিহঁতৰ লগত কথা পাতা দেখা পাওঁ, সেনেকা হয় আৰু।
হয়, অ' মোৰো তেনেকুৱা হয় বাৰু সম্পূৰ্ণকে তাক দেখা পালে, দেখি পাওঁ, দেখা পাওঁ কেতিয়াবা আৰু তাৰপিছত সিহঁতক শ্বেয়াৰ কৰোঁ। তাৰপিছতহে আৰু ত' কোৱা যায় আৰু সপোনৰ কথাবোৰ সপোনত মানে বহুত বস্তুবোৰ দেখিবলৈ পোৱা, পোৱা যায় কিন্তু ন্তু আমি মন মনত মানে সপোনবোৰ কেতিয়াবা পাহৰিও যোৱা হয়।
হয় আৰু কেতিয়াবা মানে তুমি শুৱাৰ আগত যেতিয়া কিবা-কিবি ভাৱটো মানে, ভাৱনাটো মানে মনত বুজ লৈ, লৈ আনিম যাই ন, কিবা-কিবি ভাবি থাকিবা, সেইটোও মানে কেতিয়াবা সেনেকোৱা অ' হৈ যায় সেইটোয়ে দেখা পোৱা যায়, যেতিয়া কিবা এটা টেনচন কৰি আছা ন তুমি কিবা মানে নে যেনিবা তুমি একযামৰ টেঞ্চন কৰি আছা, এই একযামৰ দেখা পোৱা যায়, একযামত মই গ'লো কিবা লিখি আছো বুলি, এই টাইমে আপ হ'ল, এ পেপাৰ টো লৈ গ'লে, অ' কেতিয়াবা এনেকুৱা ৱা একযামত যাওঁতে, যাওঁতে টাইম না-নাপালো একযাম দিবই নাপালো, সেনেকুৱা কিবা ভয় লগা সপোনো দেখাবই।
এ এক্সাম চেণ্টাৰ যায় নাপাওঁ যাওঁতে যাওঁতে এক্সাম চেণ্টাৰে হেৰাই যায়। মই এনেকা দেখা পাওঁ হয়।
হয় এনেকুৱা দেখিলে আৰু ভয় লাগে ন সেই এক্সামটোৰ দেখিলেতো বহুতে ভয় লাগে। মোৰে এনেকুৱা হৈয়ে যায় সেই মেট্ৰিকৰ সময়ত এনেকুৱা হৈছিলে মেট্ৰিক দিয়াৰ মানে সেই যোনদিনা মোৰ মেট্ৰিক আছিল তোমাৰ সেই আগদিনাতো মই সপোনটো দেখা পাইছো কিন্তু যে মই মেট্ৰিকৰ এক্সাম যিমান তাতিলো তোমাৰ বহুত দি থাকে ন মেট্ৰিকৰ এক্সাম দিবলৈ মানে তোমাৰ টাইমতে যাব লাগে নহলে গেটৰ পৰা ভিতৰত যাব নিদিয়ে সেই মই মানে সপো দেখা পাইছিলো যে মই মেট্ৰিকৰ এক্সাম দিব গৈছো তাক সময়ে হোৱা নে বাছে লেট কৰি দিলে এনেকুৱা কৰি মই যাওঁ যোৱাটো নহলে আৰু। এনেকুৱা কৰি মই মানে কান্দিলো এনেকুৱা এনেকুৱা কিবা কিবি দেখা পাওঁ আৰু বহুত হে লাগে আৰু ভয় লাগে।
উম মই তেনেকুৱাই দেখা পাইছিলোঁ তোমাৰ হায়াৰ ছেকেণ্ডেৰী সময়ত মানে এক্সাম দিবলৈ গৈ আছিলে বোলে এক্সাম চেণ্টাৰ বোলে মোৰ এডমিদ কাটে লৈ যোৱা নাই বোলে তাৰপিছত আও আকৌ ঘৰত যাব লাগে বুলে ঘৰত পৰা ঘৰৰ পৰা যাওঁতে যাওঁতে এক্সাজামেই শেষ হ'ল বোলে। এনেকুৱা টেনচন লগাই সপোন দেখিবলৈ পোৱা যায়। সপোনত এনেকুৱা টেনচন হৈ যায় না ডিমাকতো হা ডিমা এনেকুৱা মা তাতো কামেই নকৰে তাৰপিছত এনেকুৱা লাগে সপোনত আছোঁ মই সেনেকুৱা ভাবি যাওঁ।
হয় সেইকাৰণেতো মানে উম মানে সপোনে মানুহক মানে কেতিয়াবা ভয়ো খোৱাই দিয়ে কেতিয়াবা ভালো লগাই দিয়ে এনে।
উ মোৰতো বেছিভাগতো সপোনত মই এনেকুৱা দেখা পাওঁ। মই বেছিভাগ সপোনত গাড়ী মোৰ গাড়ী যি গাড়ী আছে সেইটো হেৰাই যোৱা দেখা পাওঁ মই গাড়ী এনে ৰাস্তাত ৰাখি গুচি যাওঁ বোলে ৰাস্তাত মানে গাড়ী নাই থাকিব লাগ এই বিচলি এ থাকৈ বিচ নাপাওঁ নাপাওঁ নাপাওঁ এনেকুৱা সপোন দেখা পাওঁ মানে এনে মানে দু এ
কিবা বস্তুৰ লগত কিবা বেছি এইটো লগাওটো হ'লে সেনেকুৱা হয় আৰু
হয় আমি কেতিয়াবা গাড়ী বস্তুবোৰ ৰাখোঁ তেনেকুৱা মানে মনত এতিয়া ভাৱনাটো আহে নহয় গাড়ী কোনোবা লৈ যাব নেকি, এনেকুৱা মানে ভাৱনাটো সপোনত অ' সপোনত আহি যায় সৰু ভাৱনাটো ডাঙৰটো নাহে সৰু ভাৱনাবোৰ মনত আহি যায়।
হয় ঠিকে ক'লা উম দিয়া ঠিক আছে দিয়া হা ভাল লাগিল তোমাৰ লগত
অ' দিয়া ঠিক আছে তোমাল লগে দিয়া ৱেলকাম